হেল্ল'
হেল্ল'
কি কৰিছ
এ আছোঁ এনে তুমি
অঁ মই এনেই আছো কত আছ' ঘৰতে নে নেটৱৰ্ক পোৱালে যাচোন ঘৰতে আছ নে হেল্ল' হেল্ল' হেল্ল'
শুলা নে কি
অঁ ঘৰলে আহিলো নেটৱৰ্ক পোৱালৈ যাচোন শুনা নাই কথাবোৰ ভালকে
অঁ নহয় মোৰ মাজে মাজে মানে তোৰ মাতটো ফাটি ফাটি আহিছিলে
শুনা নাই অ যাচোন অঁ এতিয়াহে পাইছো এতিয়া পাইছো এতিয়াহে পাইছো ঘৰলে আহিলো অঁ
ঘৰতে আছো
অঁ ময়ো ঘৰলে আহিলো
অঁ অঁ
বা ঘৰত ভাল নে
মাহঁতে কি কৰিছে ভালেই তোমালোকৰ
ভালে ভালে মাহঁত এয়া আছে
অঁ তোমালোকৰ ভন এয়া এডমিশন ললে
ভণ্টি এনেলতে এডমিশন হল
উম এক তাৰিখৰ পৰা হে হ'বহে ক্লাছ হব
এক তাৰিখৰ পৰা হ'ব তাই আকৌ হেৰি জি এন এমৰ এক্জামো আছে
উম
টুৱেণ্টি এইট অঁ টুৱেণ্টি এইট হবলা অঁ
অঁ অঁ ময়ো হেৰি এইটো বুলি কয় বেলেগো মাজতে প আকৌ কিবা কিবি হোষ্টেলৰ পুৱাইছিলোংগে ৰেলৱেটো অ হেয় এতিয়া পোন্ধৰশ টকা অ
উম সেটো কাৰণে মই নকৰিলো পালে
অ নেপালে এনেই যাব সেইটোয়ে মই ভনটিক তাৰে কৈছো বোলো ভালকে প পৰিক্ষাটো ভালকে দেেই মা তৰ ভালেই নে
উম ভালে
অ দেতা ঘা ভাল গা ভাল হ'লগে নাই বেয়া গা বেয়া যে হৈছিলে
ভালকে হোৱাগে নাই হৈছে আৰু ভাল হোৱাগৈ নাই
চেকআপত গৈছিলে নে
অ গৈছিলে চেকআপ এ বাৰ ডিব্ৰুগড়লে গছে
অহ বাৰ কাই হা হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
শুনিছানে নাই
অ এতিয়া শুনিছো মাজে মাজে তোৰ নেটৱৰ্কটো বেয়া নেটৱৰ্কটো
সম ন
হা
ন
অ নোপোৱা হৈ যায় নেটৱৰ্কটো হেৰি বেয়া
উম
হেৰি তহতৰ পৰীক্ষা খতম নহয়
কি কৰি আছা
মই এইয়া এনেইহে আছো পৰীক্ষা খতম নে
অহ পাচ পোন্ধৰ তাৰিখে খতম হল
অ অ অ জুলাইত ঘৰতে থাকিব
নহয় ইণ্টাৰণশ্বিপ আছে নহয় বাইশ তাৰিখ হোৱা কথা আছিলে এতিয়া কি বুলি কয় চাব্বিশ তাৰিখৰ পৰা হ'ব
অহ অহ
চাৰে প্ৰথমতে কলে কি সাত সোতৰ তাৰিখ হব তাৰপৰা কলে বিশ তাৰিখৰ পৰা তাৰপৰা কলে পঁচিশ বাইশ তাৰিখ পৰা এতিয়া নহয়ে স বৰে ৰা
আমাৰ
উ
মা আকৌ সেই ঠিক হোৱাগে নাই মা সেেই গৰুটা খুলিলে গোপৰত সেই ভামনােই কিবা এটা দিলে তাৰ পিছৰ পৰা নাই নাই নাই একোৱ দিয়া এনে মই ঘৰলে আহি আহিলো আজি জি এই আমাৰ অনলাইনে নে প্লাইনি সমব ঠিক নাই
অ মে ভাল ঘতে হেৰি কৰিব পাৰি কিন্তু কথাটো
অ অ ঘৰ ঘৰলৈ আহিলো আহা এতিয়া বতাহ ঘৰলৈ গৈছো আহিছোহে
উম উম অ' বুলি কয় পাহৰি গলেহে কিবা এটা কম বুলি ভাবিছিলো অ তোমালো মাজতে ইনষ্টাত পষ্ট এটা দেখিছিলো কিবা নাটক এখন কৰা
অ হেৰি ড্ৰিম গাৰ্ল্ড খনৰ চাগে
আহ আহ হেৰি বগা কাপোৰ পিন্ধি
অ অ সেইখন এই ডিম গাৰ্ডখন আমাৰ সেইখন হেৰিয়ত হৈছিলে এইটো ডিষ্ট্ৰিক্ লাইব্ৰেৰী যৱ ৰ হৈছে যোৱা বছৰটো আগষ্ট য'ত হৈছিলে
উ এতিয়া নাই নেকি একো
এতিয়া নাই সে কলেজ উগতে নাটক হৈছিলে আৰু তাৰ পিছতো হোৱা নাই এতিয়া আকৌ থিয়েটাৰ ফেষ্টিভেলহে আছে
উম উম
সেতাৰ ফেষ্টিভেল তোৰ হেৰিয়তে কি বুলি কয় নৱেম্বৰ নহ্ব ছেপটেম্বৰ আগষ্ট মানতে তেনেকুৱাতে হ'ব মানে বেছি ঠাণ্ডাল আৰু পিছলে থাকিলে মানে পৰীক্ষা হলে মই চাগে নেযাম থিয়েটাৰ ফেষ্টিভেলত তাৰ আগতে হলেহে যাম অ মানে বহুত কম বহুত কষ্ট
আজিকি ছেপ্তেম্বৰত ঠাণ্ডা নহয় ডিচেম্বৰলে হৈ গাব অ
সেইটোয়ে মানে দিছো চমভ মান হ'লে নেযাও প উম তোমাৰ পৰীক্ষাবোৰ হব যে অ অ ফাইনেল হ'ব' সেইটোৱে দি কাম এই ডিচেম্বৰ মানলে মানে কি হয় হেৰি হব এইটো কি বুলি কয় ডিচেম্বৰ মানলে হলে মানে তোৰ প্ৰব্লেম নাই। পৰীক্ষা পিছত হ'লে মানে প্ৰব্লেম নাই কিন্তু এই প্ৰথমত তে হ'লে প্ৰব্লেম হ'ব, পৰীক্ষাবোৰ হ'ব নহয় ফাইনেল পৰীক্ষা আৰু ফিফ্থ চছেমৰ ফাইনেল হব। ফালটোৱামিটো কৰিব নোৱাৰো।
ফাইনেলটো তোমাৰ ডিচেম্বৰতহে হয়।
অ সেইটোৱেই।
ডিচেম্বৰত হৈ পেলাইনি জানুৱাৰীত কিমান তাৰিখ দুই তাৰিখ মানৰ পৰা ক্লাছ হয় নিকি দুই তিনিদিন
অ আকৌ জানুৱাৰীত মানে আমাৰ নহয় নহয় কেইদিনমান হয় ক্লাছ তাৰ আগত বিহুৰ আগত। কিন্তু হেৰি হব নহয় আমাৰ চাগে বিহুৰ পিছত আগত চাগে হেৰিয়ে হব কলেজ উইকে হব তাৰ পিছত আকৌ বিহুৰ পিছৰ পাহে চাগে ক্লাছ হব। হা?
কলেজ উইকটো জানুৱাৰী
হেল্ল'
শুনিছা নাই?
শুনি আছো ক।
হেল্ল'
শুনিছো ক।
কলেজ উইক জানুৱাৰীত হয় জানো?
অ কলেজ উইক জানুৱাৰীত হ'ব। জানুৱাৰীত মানে আমাৰ এই ইব এই বছৰ মানে তোৰ এই সৰস্বতী পূজাৰ টাইমত হৈছিলে মানে। তাৰপিছত তেতি তাৰপিছত হেৰি এইবাৰ চাগে হেৰি হ'ব আগতে হ'ব চাগে তাৰপিছত আকৌ এ এইবাৰ লাজখিনি এস্কাচন যাম বুলিও ভাবি থৈছো। এস্কাচন যাম বুলিও ভাবি থৈছো । লাষ্ট বুলি
আমাৰো লাজ নহয় এ বহুত দূৰ আৰু মোৰ মানে কি হ'ব ঘৰ মানুহে কি কয় যালে গলেও যা বুলি কয় ন লগত আমাৰ লগৰ ছোৱালীবোৰ নেযায় পইচাটো বহুত লৈ লয় যে।
অ আমাৰ এতিয়া লগৰখিনি যাম বুলি কৈছে বাৰু এইবা।
উম পোন্ধৰ হাজাৰ বিশ হাজাৰ লৈ লয় যে।
উম',
সেইটো কাৰণে মানে যাব নোৱাৰো অহ ', আমাৰ বহুত আমাৰ বহুত। কেইটা জেগাত নিয়ে মানে একেবাৰটে? চাৰিটা পাঁচটা মান জেগাত লৈ যায় ন। সেইটোৱে জেগাটো চাইটো পইচাটো ঠিকে থাকে। অহ ', সেইটোৱে জেগা চব। পইচা ঠিকেই থাকে কিন্তু।
আৰু লগৰবোৰ নগলেও গৈও ভালো নালাগে।
অহ ', লগ নাথাকিলে যাবলে বেয়া পাওঁ মই। কটো বেছি হৈগে দিবও নোৱাৰে চবে।
উম', আৰুতো লগৰবোৰ আকৌ মুছলিমহে হয়, নহয় প্ৰায় ভাবি
অহ ', আমাৰ ডিপাৰটমট মুছলিম ছোৱালী আহিছে।
অহ ', আমাৰ লগৰবোৰব যাম বুলি কৈছে ওলাব বোলে কৈছে তাকে কি কওঁ এ আকৌ গা বেয়াই হৈ যায় কলেজ যুৰ টাইমত সেইকেই কিদিনমান
ম মোৰ ঘ ধ সেইটো কাৰানে যাব ল ল আ তে বহ আকৌ বেমাৰ হব। গুৰি গবলৈ দেও ল আ ব লাগ ইমান দূৰ ট্ৰেইনত বহি- বহি যাবি।
উম',
যাব মন যায় বাৰু দেই নিছ। নাযায় ছোৱালী
অহ ',
আমাৰ এয়া কলেজ খনে ইমান ঘৰ ছোৱালী থাকিব বিশ জনী মানে যায় নেকি।
উম', - উম', এই পইচাটো বেছি হলে চবেই দিব নোৱাৰি যে।
স জো চাই আ পইচ আমাৰ দীপৰৰ্মেণ্ট পৰা নযায়। তেছ কথা
অহ ', আমাৰ আকৌ ডিপাৰ্টমেণ্টৰ পৰা যায়।
আমাৰ ডিপাৰ্টমেণ্টৰ পৰা নাযায়। ডিপাৰ্টমেন্টৰ পৰা গ'লে যাবলে ভাল। অহ ', ডিাৰটেণ্টৰত। চব চলি যায় যে চিও নপা কাকো।
অহ ', ঠিক আছে দে বৰষুণ দিছে।
অহ, আমাৰ ফালে নাই দিয়া বাৰু।
অ-অ ঠিক আছে ৰাখিছোঁ দেই।
অ হ'ব বাৰু।
আহ